কিনো
আহ', কি কৰিছা?
এ', আছো এনে। তুমি কি কৰিছা?
ময়ো এনেই আছো
অ অ ময়ো এই আজৰি হৈ বব অকণ বহিছো অ খালোঁ চা
খাইহে কামত লাগিছে আৰু বৰষুণো পৰিলে নহয় আজি অ গৰমতটো অকণ কমিছে আৰু ভাল লাগি আছে উম
কোৱা হৈ আছে
অ এইকেইদিন এই এইখিন একে খিনি অ একে খিনি সময়তে পৰে বৰ
কৰেৰে বৰষুণ ভালো লাগিছে দিয়া
অ ভালে লাগিছে ক সেইকেইদিন ইমান গৰম আজি এই দুদিন আকৌ ভাল লাগি আছে পিছবেলাতো ভাল লাগি থাকে
জেঠৰ মাহতটো অলপ বেছি গৰমে আজি বৰষুণ কেইজাক পৰি থকাৰ কাৰণে ভাল লাগিছে
যেথৰ ঘৰত থ মানুহ থাকিব নোৱাৰে ইমান গৰম
পিছত ভাত যোগাৰ কৰিছে নে নাই এতিয়া ৰাতি
ভাতৰ যোগাৰ কৰিম আৰু লাহে আহে ধিয়ে
অ অঁ
মাছ অকণমান আছে কিহৰ লগত বনাওঁ জানো এতিয়া
আহ মাছ বনাবা নহলে
অ কিহৰ লগত বনাও এতিয়া মৰিচা ঠাই এডাল আছে তাকে বনাওঁ নেকি সৰিয়হ দি
সৰিয়হ দি উম বৰ ভাল লাগে সৰিয়হ দি ন
হয় সৰিয়হ দিলে
অ এনেকুৱা ঠাৰি নিচিনা বস্তু বিলাক সৰিয়হ দিয়ে ভাল লাগে খাই
অ সৰি সৰিয়হ দিয়ে ভাল এই লাৱ আকৰ ঠাৰিও ভাল লাগে হয়নে সৰিয়হ দি কাৰীখিনি পাত অঁ পাতখিনি ভাজি খাব লাগে অঁ চজিনা অঁ
আৰু হেৰিও পাৰে এ কি কয় পানী লাও পানীলাও সেইটো পাত তটো যে সেইটোও পাৰে ধুনীয়াকে মানে ঠাইতো অকণমান আহ থকা নিছিনা কিন্তু ঠাই অ পাতটো মানে অলপ সেকি ল'ব লাগে সেই জুইত তাপত অলপ সেকি লৈ লৈ লেৰেলা নিচিনা হ'ব নহয় তেতিয়া সৰু সৰুকে কাটি দি পেলাই সেই তেতিয়াও ভাল লাগে
অ সেকি কিয় ল'ব লাগে আকৌ
সেকি ললে অলপ সোৱাদটো বেলেগ হৈ যায়
অ অ সেইটো সোৱাদ বেলেগ
লেৰেলি যোৱা নিচিনা হয় যে তেতিয়া মানে সৰিয়হৰ লগত ধুনীয়াকে মিলি যায় অ
সৰিয়হৰ লগত
অ বেছি কুটিব নালাগে আৰু অলপ দীঘল দীঘলকে ৰাখী অ তেনেকে ভাল লাগে অ ঠাৰি খিনিও পাৰে কিন্তু ঠাৰি খিনি মানে বেছি আঠ থকা
অ অ ঠাৰি খিনি মানে অ ৰঙালাওৰ লগত মানে কোমল
পানী লাও পানী লাও ঠাইতো অলপ হেৰি হয় আন থকা নিচিনা দাঠ তাৰ আহ এনে ঠাৰিটোও খাওঁ বাৰু আমি এই ঠাৰিতটো ইমান ভাল নাপাব অ মই উম ৰঙালাও ঠাৰিটোহে ভাল লাগে উম বেছি আগ থকা ওলাই
অ এনে বতৰ এনে গৰমত বেছি বেছি গৰমত আকৌ খাবলৈ মন নাযায় ন মচলা এতিয়া তেওঁ অ আজি বত বতৰটো ঠাণ্ডা যে অকণ তাকে ভাবি আছোঁ তাকে বনাওঁ নেকি কৰি মেলি
উম ময়ও ভাবি আছো বা কি বনাও মোৰ আজি বনাবলে মানে একো নাই কি বনাও ভাবি আছো কিবা এটা কৰিব লাগিব আৰু মাছ মাংসও খাবলৈ মন যোৱা নাই
অঁ
কি বনাও নৰীয়াত বনিয়াম উ
হেল্ল'
নেকি তোমাৰ
অঅঁ এনে বৌ এগৰাকী আহিছে
হয়
বাকী এতিয়া গৰম বন্ধত ফুৰিবলৈ যাবনে নাই মই গৈ আছো বলোক অঁ
এতিয়া কোনফালে যোৱা হয় ঠিক হোৱা নাই বাৰু
অঁ আমিও তাকে কি কৰো জানো যাম বুলি ভাবি আছো ফুৰিবলে
অঁ ল'ৰা ছোৱালীক আৰুো গৰম বন্ধ হলে ক'বালে নিলেহে ভাল লাগে
অঁ তেতিয়াই লাগে সেইটো হেৰি মানে নিজেও যাব লাগে
নিজেও যাবলৈ পাও উম এনেইতো যোৱাই নহয় যাম বুলি ভাবি আছো মাজুলী চাজুলি এইবিলাক
অঁ মাজুলী যাব নেকি অঁ মোৰ যোৱা নাই সেইটো চাইডে মোৰ যোৱা নাই সেইটো চাইডে যাব লাগে আমাৰ সত্ৰবোৰ চাব পাৰিব অঁ ফেৰীত উঠিব পাৰিব অঁ
সেত তে তেতিয়া মানে ফেৰি চেৰি উঠিব পাৰিব অ
মোৰ নাই দেখা মো দেখাও নাই আৰু অ উঠিও পোৱা নাই আহ সত্ৰবোৰ চাব পাৰিব ভাল লাগিব। ল'ৰা ছোৱালীয়ে গৈ ভাল পাব দে
উম এতিয়া ভাবিছো কি কৰো সময় ওলাই নে নুলাই
অহঁ অহ
উম
মিলাব আৰু অ চাওচোন যদি সুবিধা হয় আমি
উম উম কলে ভাল লাগিব হয়
অ ভাল লাগিব এ হেৰিত কিহত যাব আপ আপ গাড়ীত যাবনে ট্ৰেইনত
ট্ৰেইনত নহয় গাড়ীত গলে ভাল লাগিব নেকি কিবাত
অ ট্ৰেইনত গলে ভাল অ সুবিধা হ'ব মানে ট্ৰেইনত হলে কষ্ট নহয় যে মই আকৌ গাড়ীত যিমান অ গাড়ীত যিমান মানে দিগ দীঘল বাদ যাবলৈ নোৱাৰো ট্ৰেইনত হলে ভাল পায় অ বমি হয় নহয়। ট্ৰেইনত গৈ আকৌ ভাল পাওঁ
অহ ট্ৰেইনত মইয়ো ভাল পাওঁ বাওঁ
মানে হেৰি কষ্ট নহয় আৰু হয়নে
কষ্টও নহয় আৰু হেৰিও পইচাৰ পৰিমমানটোও কমি যায়গে
টিকেটৰ মানে খৰচটোও কমি যাব নহয় গাড়ীত মানে বেছি হয় দামটো
অ আৰামদায়ক ট্ৰেইন যাত্ৰাটো আৰামদায়ক
ট্ৰেইনতে গৈ বেলাই গ'লেই ভাল হ'ব সেইফালে যোৱা মানে আকৌ এইফালে যোৱা মানে বহুত ঠাই চাব পাৰি একেবাৰে হেৰি ওচৰ পাবগৈ নহয় হয় নে বিশালে তিনিচুকীয়াত
অ তিনিচুকীয়া টিলিঙা মন্দিৰো যাব পাৰিব যোৰহাট চোৰহাট ধুনীয়া
নাম মি যে নাজিৰা নাজিৰা মিনাম মন্দিৰলৈ গৈছে নে
নাই নাই যোৱা নাই অ মন্দিৰটোৰ কথা বহুত সমালোচনা কৰি আছে মানুহে ওলাই আছে তাকে এবাৰ যাম বুলি ভাবিছিলো আৰু কিছুমানে মানে এনেই কয় বুলি কয় মানে যিবিলাক ভিডিঅ' অ সেই মানে যাম বুলি ভাবিছিলো যদি মানে এইবিলাক সমালোচনা বিলাক শুনি আছো যে সেইকাৰণে যোৱাতটো অলপ হেৰি হল এতিয়া সুবিধা পাললে যাম বুলি ভাবিছো আৰু এইটো মানে কি আৰু নিজৰ ওপৰতে কথা ন
নিজৰ ওপৰতে কথা হেৰি মানে মন্দিৰ হে আৰু ন অ বিশ্বাসটোৱে বিশেষ অ আমাৰ মনটোৱে যি মানে বিচাৰে যে বিশ্বাস কৰে যি ভাল বেলেগৰ কথা শুনিলা অ বেলেগৰ কথা শুনিলা নিজৰ মনটোৰ লগতে কথা পাৰি যাব
সেইফালৰ পৰা চমু হব ন
অ সেইফালে গ'লে সেইফালে সোমাই দিব পাৰিব আকৌ আহোতে অ আকৌ যোৰহাট ইফালে যোৰহাটত অ হেৰি যে আঠখেলীয়া নামঘৰ অ আঠখেলীয়া নামঘৰ আছে ঢেকীয়াখোৱা নামঘৰ বিখ্যাত বিখ্যাত হলে ন আহ অ তুমি এটা চাইডে বলে গোটেই খিনি
গোটেই খিনি চাব পৰা যাব উজনি ফালে বহুত খিনি জেগা ঠাই আছে চাবলগীয়া বহুত আছে এটা চাইডে গ'লে মানে গ গোটেইখিনি দেখাই পোৱা যাব মানে কেইদিনমান হাতত লৈ যাব লাগিব আৰু
অ কেইদিনমান হৈ যাব হৈ যাব অ মানে মানে একেবাৰে বেছিও মানুহ হ'ব নালাগে জোখৰ হ'ব লাগে জোখত হ'ব লাগে
অ মানে অতি বেছি দহজন মানুহ হব
অ অতি বেছি দহজন হলে ধুনীয়াকে ঘুৰি চাই খাই বৈ থাকি আহিব পাৰিব ন আঠখেলীয়া নামঘৰো চাই আহিব ঢেকীয়াখোৱা নামঘৰ চাই আহিব পাৰিব ওচৰতে হব মানে একেটা চাইডে হব
আছে বাৰু
অ' ঢেকীয়া খোৱা বৰনামঘৰত।
বৰনামঘৰ চাকি গছ আজি ইমান দিনৰ পৰা জ্বলি আছে কেনেকুৱানো কি উম, উ,
আমাৰ অলপতে আমাৰ এইফালৰ মানুহ গৈছিলে নহয় মইহে যাবলৈ নাপালো আমাৰ কিবা কিবি অসুবিধা হ'ল মই যাবলৈ নাপালো। আমাৰ এনেই গৈছিলে বহুত মানুহ। হেৰি লৈ গৈছিল গৈছিলে আল্ট্ৰা। আল্ট্ৰা লৈ গৈছিলে বহুত মানুহ গৈছিলে মই। যাবলৈ নাপালো।
অ' তেনেকে যায় নহয় আমাৰ এফালে নামঘৰৰ আইসকল।
অ 'আমাৰ নামঘৰৰ মানে আইসকল বোপাই সকল একেলগে গৈছে আৰু।
একেলগে যায়। উম আমি বাৰু বোৱাৰী জীয়াৰী এইবিলাক গৈ পোৱা নাই। এনেই আই সকল। অলপ যোৱা দেখিছোঁ আৰু।
অ' আমাৰ এফালে গৈছে আমাৰ আকৌ মানে চ একে চব গৈছে যোন যায়। মানে যাব পাৰে আৰু চব গৈছে কিন্তু মইহে যাবলৈ নাপালো অসুবিধা হ'ল। বাকী আমাৰ মানুহ। খিনি গ'ল মানে একেদিনাই ঘূৰে যেনিবা নামঘৰ চাই পিনে।
অ' অ' এনেকে ডাঙৰ গাড়ী লৈ গলে মানুহখিনি মানে কোনোবা নামঘৰ এটাতে ৰাতি। দিনটো থাকি।
অ', মানে হেৰি থকা নাই আৰু ৰাতিপুৱাই গৈছে ৰাতি দুটামান বজাত পাইছেহি আৰু। মানে সন্ধিয়া ঘূৰি আহি ঘুৰিছে সন্ধিয়া ঘুৰিলে পাইছেহি আৰু হয় ৰাতি আধা ৰাতি।
এটা এটা ঠাইত যোৱাৰ কাৰণে পাৰিছে।
অ' দুটা অ' দুটা ঠাইত দুটা ঠাইত গৈছে আৰু দুইখন চাইছে। উম আঠফেলীয়া নামঘৰ ঢেকীয়াখোৱা নামঘৰ।
অ'
উ বাকী ভালে নহয়।
উম ভালে আছো দিয়া।
অ' আকৌ কথা পাতিম হে দিয়ক অ হ'ব অ পিছত পাতিম।